হেল্লৌ' হেল্লৌ'।
কি কৰিছা?
বাহিৰতে বহি আছো চৰাই মাত শুনি শুনি, তুমি?
মই অকমান বিচনাত বাগৰিছো আৰু এতিয়া কামবোৰ সামৰি।
ই মই ভাত খাই আহি কিনে ধুনীয়াকে মানে বিচনাত বাগৰিব মন নগ'ল, সেইটো কাৰণে- চৰাই মাত শুনি বাহিৰতে বহি আছো আকাশখন চাই চাই।
অঁ তেনেকুৱা-
অঁ অঁ, কি খালা?
তোমাৰ এইটো হেৰি‌ ভাঁতকেৰেলা, আলু পিটিকা তাৰপিছত আৰু-
এইটো কি আছিলে অমিতা, আলু ভাঁজা একদম ধুনীয়া। খাৰ দি বনাইছিলে অমিতাটো।
উম।
তাছত আকৌ- মাটিমাহ, দাইল তেনেকে একদম পুৰা গাঁৱলীয়া ষ্টাইলত।
বা, আমাৰ তোমাৰ কি খালো? মই পইতা ভাত খালো।
অও' পইতা ভাত, মই যে বহুত দিন হ'ল পইতা ভাত খোৱাই নাই।
আমাৰ মাজে মাজে খাই, মানে ময় খাওঁ ধৰা, ভাল লাগে খাই জানা। ৰাতি ধৰা ভাতটো পানীত দি থ'ব লাগে, -
উম'।
তাপা এনেকে তাতে লগতে নেমু ললো নিমখ, জলকীয়া- তাপা আচাৰ আছিলে, আলু পিটিকা আছিলে এনেকে খাই দিলো আৰু ভাতটো পেত ভৰাই।
পঁইতা ভাতৰ লগতজে যোনটো মানে আলু পিটিকা কম্বিনেশ্যন ন-
উম, আলু পিটিকাটো কেনেকে বনাব লাগে জানা? আলু তোমাৰ যোনটো পিয়াঁজটো যে, - পিয়াঁজটো ভাঁজি দিব লাগে।
অ ৰে' ময়ো তেনেকে খাওঁ বে তেতিয়া মানে লাইক পিয়াজৰ কেঁচ- চা গোন্ধটো যাইগৈ আৰু মানে খাবলৈও অকমান টেষ্ট লাগে ন।
সেইটোৱে, পিয়াঁজটো যদি ভাঁজি দিয়ে ন খাবলে ভাল লাগে, আৰু তোমাৰ বঙালী জলক- কীয়া বঙালী জলকীয়া তেল লৈ ল'ব লাগে নহ'লে, আকৌ- শুকান জলকীয়াটো অলপ ভাঁজি কিনে তোমাৰ আলু পিটিকাটো লগত সানি দিব লাগে ধৰা।
উম। কিন্তু তোমাৰ কি হয়, শুকান জলকীয়াটো খাই তোমাৰ পেট পুৰে না সেইকাৰণ কেঁচা জলিকীয়াটোহে খাব লাগে। পৰাপক্ষত।
এ সেইটো হয় বাৰু। কিন্তু মানে কেঁচা জলকীয়াটো টেষ্টটো ইমান নাহে, যিহেতু শুকান জলকীয়াত আহে।
উম সেইটো হয় বাৰু। মই কিন্তু ইমান মানে শুকান জলকীয়া নাখাও, তোমাৰ তাতে আকৌ জানা হেৰি একদম তোমাৰ হেৰিটো যে এইটো কি বুলি কয় ৰচুনটো যে নহৰুটো
অ।
তোমাৰ ৰিফাইন তেল হওক বা উ মানে হেৰি মিঠাতেল হওক ডিপ ফ্ৰাই কৰিব লাগে হা, তাৰপিছত পিঁয়াজ খিনিও পুৰা ডিপ ফ্ৰাই কৰিব লাগে তাৰপিছত আৰু যোনটো মানে শুকান জলকীয়াটো সেই গোটেই তিনিটা দি ফ্ৰাই পিনে যোনটো মানে মেচ কৰি দিব লাগে গোটেই তিনিটা আৰু যদি আলু এটা দি দিয়ে কি মস্তি লাগে কৈছোঁ নহয়, তুমি খাই চাবা না এবাৰ।
উম পাৰি বাৰু, মই তোমাৰ এ তোমাৰ এইটো কি কয় ৰচুনটো খাই ভাল পাওঁ দেই নহৰু যোনটো, সেই নহৰুটো তোমাৰ খাই ভাল লাগে কিবা এটা, মাংসই-চাংসই সৰহকে দিলে ভাল লাগে।
মই তেনেকে খাই ইমান নহৰুটো ভাল নেপাওঁ। কিন্তু মানে কি হয়, তেনেকে যদি মোক বনাই দিয়ে তেতিয়া মানে খাওঁ। আৰু তোমাৰ গাৰ্লিক ব্ৰেডটো তেনেকে বনাই ন একদম পুৰা ডিপ ফ্ৰাই কৰি একদম উম হেৰি বাটাৰৰ লগত মেছ কৰি দিয়ে কি মস্তি লাগে তেনেকৈ খায়।
মোৰ ভাল লাগে দে নহৰুটো খাই, কেঁচাই নাখাওঁ ধৰা কিন্তু মাংসই-চাংসই দিলে ভাল লাগে। এতিয়া ছাগলী মাংসত কিছুমানে গোটাকে নহৰুটো দি
অ দিয়ে দিয়ে মইও ময়ো দেখিছো আমাৰ ঘৰতো কেতিয়াবা দিয়ে খাই
অ ভাল লাগে। এই মানে ধৰা
ভাল লাগা, প্ৰেছাৰ থকা মানুহে মানে নহৰুটো খাব লাগে তোমাৰ প্ৰেছাৰটো কন্ট্ৰলত থাকে।
অ আমাৰ ধৰা ইমান এটা শাক-পাচলি কিনা কিনি নহয় জানা কব গ'লে।
ত তোমালোকৰ ঘৰতে মানে শাক-পাচলি খেতি কৰে।
অ ঘৰতে তোমাৰ খেতি কৰে আগফালে ধৰা খেতি আছে এনেকে তাৰ পৰাও মানে বহুত খিনি পাচলি ওলাই যায় তিহু ৰঙালাও আকৌ পানীলাও আছিলে জিকা ভুল এইবোৰ চ'ব আছিলে। আকৌ বিনচ যে বিনচ বিনচটো আছিলে কিনিব গ'লে খালি আলুটো কিনে, পিয়য়াজটো কিনে এনেকে কিবা কিবি কিনে। এই ৰঙালাও আগ খাইছা?
অ খাইছো তোমাৰ হেৰি আলুৰ লগত ভাজে, কি মজা লাগে খাই। মই মানে শাক-পাচলি খাওঁ দেই ইমানো নাখাওঁ মই আটাইতকৈ মানে শাক-পাচলিবোৰ খাই ভাল পাওঁ তোমাৰ পটল, মানে মোক গুটি থকা মানে শাক-পাচলিবোৰ খাই বেছি ভাল লাগে, পটল হওক, ভাত কেৰেলা হওক, তিতা কেৰেলা, হওক ভেন্দি হওক,
মই সেইবোৰ নাখাওঁ বাৰু কিন্তু ধৰা কিছুমান বস্তু খাওঁ এতিয়া যেনে তোমাৰ এই মই কৈছিলো যে ৰঙালাও আগটো
উম।
ৰঙালাও আগটো খাই ভাল লাগে যদি আলুৰ লগত ভাজে। আকৌ তোমাৰ ৰঙলাউ জানা চাগে তোমালোকে খোৱানে নোখোৱা নাজানোঁ, কিন্তু এটা ফুল লাগে চাইছা ৰঙলাউ? সেইটো অ', য়েল্ল' কালাৰ, হালধীয়া কালাৰ। সেই ফুলটো দি তোমাৰ পকৰী বনাই, সেই ফুলটো তোমাৰ প্ৰথমতে ভিতৰত এ আলু সোমিয়াই দিয়ে বা আলু নুসোমিয়ালেও হৈ যায়। তোমাৰ সেইটো যোনটো থাকিব ন' সেইটোত বেচন লগাই কিনে ভাজি দিয়ে। বা ৰঙলাউ পাতটোৱে হা, সেই পাতটো তোমাৰ যোনটো কুমলীয়া পাতটো
অ'।
সেই পাতটো এ প্ৰথমতে চাফাকে ধুৱে, ধুই কিনে তোমাৰ বেচন লগাই কিনে জাপি, জাপি ভাজি দিয়ে পকৰি বনাই, কি ধুনীয়া লাগে খায়, খায় চাবা না।
অ', খাই চাব লাগিব মই খোৱা নাই তেনেকে। এই তুমি হেৰি খাইছা নাই? ৰঙালাউ যে, তোমাৰ মানে হেৰি বাকলিটো একদম ফ্ৰাইকে যে, একদম জলকীয়া দি ভাজে যে, কি মস্তি লাগে।
নাই, নাই সেনেকে খোৱা নাই বাৰু। পিছে কণ আলুগুটি খোৱানে নাই?
হা?
কণ আলুগুটি।
কণ আলুগুট
উম, অ', সৰু আলুটো।
অ', খাইছোঁ ৰে, সেইটো ডিপ ফ্ৰাই কৰি কি মস্তি লাগে ন' খাই?
ভাল লাগে অ', গৰমে, গৰমে ভাল লাগে কিন্তু ঠাণ্ডা হৈ গ'লে বেয়া লাগে জানা? অ', ঠাণ্ডা হ'লে বেয়া লাগে, আকৌ তোমাৰ বাদাম আলু এটা আছে সেইটোও ভাল লাগে খায়।
বাদাম আলু?
অ', আছে এনেকে তুমি গ'ম নোপোৱা?
মোৰ শুনা নাই আচলতে।
কাজু বাদামটো নিচিনা দেখিবলৈ দীঘল, দীঘল অলপ, অলপ সৰু, সৰু কিন্তু দীঘল, দীঘল।
অ', মোক খোৱা নাই তেনেহ'লে।
আমাৰ ইয়াতে এইবোৰ বহুত ধৰা খায় মানুহবিলাকে জানা গাওঁ অঞ্চল ন' ক'ব গ'লে। আকৌ তোমাৰ ওচৰতে কচু পুলি আছে চ'বেই গোটেই কচু পুলি ছিঙি, ছিঙি লৈ যায় কচু পুলি খায়। আকৌ ঘৰৰ ওচৰৰ আছে ভেদাইলতা আছে সেইবোৰ খায়।
তেলী কচু।
এ, ডাঙৰকে যে, একদম কচুটো।
নহয় সেইটো তোমাৰ দং কচু, তেলী কচু বুলি এটা কচু আছে হা মানে তো মানে সেই, যোনটো নৰ্মেল কচু নাই সেইটো, নৰ্মেল কচুটো নিচিনা, তে সেই কচুটো পৰা তেলী কচুটোৰ পৰা তেল ওলাই হায় কি টেষ্টি লাগে জ্বলাকে যদি, তুমি ভাজা ধুনীয়াকে তাতে যদি, তুমি ব্ৰইলাৰ পেটো অকণ দি দিয়া মানে। আৰু মজা লাগে খায় আকৌ তোমাৰ কচু দং খা‌য় পাইছানে নাই?
না মই ইমান কচু পুলি নাখাৱেই ক'ব গ'লে মই কচু খাওঁ বুলি ক'লে কোনটো খাওঁ জানা? এ মাটিৰ ভিতৰত যে, লাগে যে, ধৰা আ, ঘিউ কচু, ঘিউ কচু খাইছা ঘিউ কচু?
অ', আমি এইপিনে হেৰি বুলি কওঁ এইটো
কি বুলি?
মানে ডাইৰেক নৰ্মেল কচু নহ'লে, আলু কচু বুলি কওঁ।
অ', আমাৰ ইপিনে ঘিউ কচু বুলি কয়, তোমাৰ কচুটো ন' ধুনীয়াকে দালিত দি দিলে। এ, একদম চুই দিয়াৰ লগতে একদম ভাগি যায় কি ধুনীয়া লাগে খাবলৈ ব
আৰু দা-ডালিখন ডাঠ হৈ পৰে এদম।
অহ দালিতো ডাঠ হৈ যায় আৰু মুখতে একদম ঘুলি যায় বুজিছা।
উম।
এনেকে, খাই ভাল লাগে ম'ই বহুত ভাল পাওঁ খাই খিনি ক'ব গলে। এনেকে পাচলি ধৰা গাঁৱত গাঁৱতে তিহু খোৱা নাই আকৌ তিহুটো কেঁচাই খাই ভাল লাগে।
অ চালাদ খাইও ভাল লাগে তিনি তুমি তিহুৰ চব্জি খাই পাইছা নাই
তিহু চবজি খাইছো তিহু ম'ই কেনেকে কেনেকে খাই ভাল পাওঁ জানা প্ৰথম তোমাৰ তিহুটো আলু দি কিনে ভাজে জানায়ে।
উম, উম।
সেইটো ভাল লাগে সেইটো, নৰ্মেল চবে খায় অ, 'সেইটোও ভাল লাগে আকৌ তিহুটো তোমাৰ মছলা দি বনাই সেইটো ভাল লাগে। আকৌ তিহু খাৰো বনাই এই খাৰটোও ভাল লাগে।
মছলা দি বনাই।
উম আমাৰ তিহু এইপিনে মচলা দিও বনায়।
উ ম'ই তেনেকে খাই নাই পোৱা দেই।
আদা- নহৰু ধুনীয়াকে মছলা দি কিনে পিঁয়াজ কি ধুনীয়া লাগে খাই চাবা একবাৰ। এইটো ভাল লাগে আকৌ তোমাৰ খাৰ খাইছা
খোৱা নাই তোমাৰ মায়ে এদিন, কৈছিলে বাৰু কেনেকে বনায়।
উম তিহু খাৰ ভাল লাগে এনেকা ধৰা গাঁৱৰ বস্তু বোৰ খাব লাগে টেষ্টি লাগে বহুত বুজিছা।
আৰু জানা আমাৰ বজাৰৰ পৰা কিনাতকো যে ঘৰৰ শাক- পাচলি কেইটা খোৱাটো বেছি আমাৰ কাৰণে উপযোগী মানে ঘৰৰ শাচ শাক -পাচলি বিলাক আমাৰ মানে একদম পুৰা একো কেমিকেল নাথাকে। একদম পলস সাৰ থাকে মানে ঘৰুৱা সাৰ যোনটো, মানে পচন সাৰ আৰু সেইটো
সেইটোৱে গোবৰ -চোবৰ ধৰা যেনে
উম সেইটোৱে।
এইটোৱে, ক'ব গলে মোৰ ধৰা আমাৰ ঘৰ যোনটো, পিছফাল আছে ন- পিছফালে মানে তোমাৰ মস্ত এডাল গছ আছিলে। শুনিছা হেল্ল সেই, গছডালত মানে ধৰা তোমাৰ অ, 'লতা বগাই আছিলে তাৰপা চালো এডাল কি লতা তাৰপা লতাডালৰ তলত তোমাৰ এয়া, লাগি কাঠ আলু লাগি আছিলে শুনিছা হেল্ল মস্ত গছ এজোপা আছিলে গছডালত তোমাৰ কাঠ আলু লাগি আছিলে।
অ অ তেনেকুৱা কথা
উম, কাঠআলু খাইছা
হা, কাঠআলু খাইছো অ'। উম ভাল লাগে। মোৰ খালি মিঠা আলুটো খাই বেছি ভাল লাগে।
মই মিঠা আলুটো খাওঁ দেই, ইমানো নোখোৱা নহয়। কিন্তু মোৰ কাঠ আলুটো বেছি ভাল লাগে। নিমখ দি কিনে ভাজিলে, বহুত ভাল লাগে খাই। নিমখ দি লৈ তোমাৰ, অ অলপমান নিমখ বেছি নহয়। বেছি নিমখ হ'লে চোকা চোকা লাগে। কিন্তু অলপমান নিমখ দি তোমাৰ খালে ন ভাল লাগে। বহুত ধুনীয়া লাগে।
তুমি আৰু এটা কচু খাই পাইছা নাই এইটো যে যোনটো একদম, পথাৰৰ একদম বোকাত নিচিনা যে গজে যে সৰু সৰু যে তেলি কচুটো যে। কচুটো সেইটো তুমি যদি তললে পুৰা মানে গোটেইটো যদি, উলিয়াই আনা না দীঘলীয়াকে এটা কচু হয় দেই তলৰ ফালে সেই কচুটো তিনদিন মান শুকুৱাই মানে তুমি যদি একদম ধুনীয়াকে একদম আলু দিলেও হয় নিদিলেও হয় মানে আলু নিচিনাই একদম দেখিবলে পুৰা একদম কাটিব লাগে তাত ৰেডচিলি-চেডচিলি পুৰা মছলা দি পিনে ভাজিব লাগে। একদম মাংস মাংস লাগে খাই।
মই খোৱা নাই বাৰু। মই তোমাৰ কচু থুৰ খাইছো। কচুটো যোনটো মষ্ট কচু জানা নে ডাঙৰ-ডাঙৰ ওখ-ওখ। তাৰ যোনটো গা পাৰটো ন সেই গাটো খাই তোমাৰ ধৰা।
অ', সেই, অ', সেইটোৱেটো সেইটো কচু দং বুলি কয় আমাৰ এইপিনে।
অ', আমাৰ সেইটো এনেকে খাই মানে। ভাল লাগে বুজিছা। সেইটো ভাল লাগে। উম আকৌ, অ' এইটো খাইছা কল-পচলা খাইছা?
অ' ৰে কল পচলা, কল যে আমাৰ গোটেই গছজোপাই উপযুক্ত জানা নাই আমাৰ কাৰণে।
অ'সেইটো হয় বাৰু।
কল তোমাৰ চোৱা, কলডিলটো আমাৰ কাৰণে উপযুক্ত। ত' কলটো আমাৰ খাই। আকৌ পাতখিনি সকামে নিকামে লাগে। আকৌ তাৰ যোনটো পচলা সেইটোও আমি খাওঁ।
হয়। তাৰ পানীটোও ভাল, কলগছৰ পানীটো ভাল। সেইটো তোমাৰ, অ',
যে আকৌ আৰু কলগছৰ যোনটো গাটো সেইটো না মানে কিছুমান সকামত, ফুৰো বনাই ন পায়স খাবলে বা এনেকে। এ চিৰা-পিচা খাবলে আকৌ কিছুমানে বহুত মানে ভাল-ভাল কামত ইউচ হয় কল। কলগছটো মানে,
এইটো হয় বাৰু। কিন্তু ধৰা, মোৰ কল-পচলাটো খাই ভাল লাগে। ধৰা কলডিলটো খাই ভাল লাগে। আৰু কলটোও খাই বেয়া নাপাওঁ দেই কলটোও খাই বহুত ভাল লাগে। আৰু কলত জানা বহুত জোৰ আছে।
উম এই কল তোমাৰ কলডিল আমাৰ ছোৱালী খিনিৰ কাৰণে খাবলৈ ভাল আকৌ তাত আইৰন থাকে।
উম, আইৰণ থাকে, আইৰণ থাকে। এতিয়া মোকো তোমাৰ মই আইৰণ কমিছিলে হা ডক্টৰে কৈছে তুমি কলডিল খাবা। মই তোমাৰ কেইদিনমান কলডিল বহুত খালো বুজিছা।
তুমি হেৰিও খাব পাৰা। কলমৌ শাকো খাব পাৰা। কলমৌ শাকতো আইৰণ থাকে।
অ', মই বিট খাইছিলো। বিটৰুট খাইছিলো।
অ' বিটৰুটোটো ভাল, ভালে উম ভালেই বাৰু সেইটো।
সেইটো খাইছিলো। আকৌ তোমাৰ,
হয় সেইটো বেছি খাব নোৱাৰি। আকৌ চালাদত খাব লাগে নহ'লে ৰস, ৰসটো খাব লাগে। ৰসটো মানে অকনো টেষ্টি নহয়।
সেইটো হয় বাৰু। আকৌ ডালিম খাইছিলো মই তেজৰ কাৰণে, এইবোৰ খাওঁ। এই তোমাৰ ৰঙা-ৰঙা শাক এটা আছিলে। মৰিছা শাক।
মৰিছা, মৰিছা, অ',।
এই সেইটো খাইছিলোঁ মই। এই মৰিছাটোও খাই ভাল লাগে দেই। অ'সেইটো ভাল লাগে। ঢেকীয়াটো ভাল লাগে।
উম, আৰু তোমাৰ জানা, ৰং যোনটো ৰঙা মৰিচা সেইটো তোহে ভাল লাগে, ইটো মানে নৰ্মেল সেউজতটো মই হয় মই টো মানে ভাল নালাগে ন ইমান খাই, ৰঙা মৰিচাৰ মানে সোৱাদটয়োনে বহু বেলেগ মানে সুকীয়া মানে তাৰ সোৱাদটো, অ', খাইছোঁ।
ঢেকীয়াটো ভাল লাগে, ঢেকীয়াত আমাৰ ডিম দি খায় জানা?
অ', আমাৰ লগৰ এজনী আগতে তেনেকৈ আনে জানা? মই বিশ্বাসেই নকৰোঁ, মই মায়তো নাখায় মানে তেনেকৈ। ত' মানে লগৰজনীক যে মই মাক কওঁ, মানে ঢেকীয়া দিম দি এনেকে মানে বনাই আনে আৰু এক্সট্ৰাকে মানে ৰুটি আনে, মই খাওঁ, ইমান টেষ্টি লাগে, কিন্তু আমাৰ ঘৰত নবনাই মানে তেনেকে।
এস এই, হ'ব দিয়া এদিন, মই বনাম তুমি আহিবা আমাৰ ঘৰত।
ঠিক আছে মই তোমালোকৰ ঘৰলৈ যাম, তুমি বনাই খাবা।
হ'ব দিয়া, মই তোমাক পিছত ফোন কৰি আছোঁ, মোৰ লগৰ এজনীয়ে ফোন কৰিছে মানে।
ঠিক আছে, হ'ব দিয়া।
মই টাউনৰ ফালেই অলপ ওলাই যাওঁ চাগে।
অঁ, ঠিক আছে, যোৱা তেনেহ'লে, মোলৈ কিবা এটা লৈ আহিবা দিয়া।
ঠিক আছে দিয়া, উম হ'ব।